অ',
হেল্ল' অ, শুনিছানে, অ, শুনা পাইছো শুনা পাইছো। অ', মানে মোৰ লগৰ জনী মানে, নেপালৰ হয়।
অ',
ত' তাই সেইকাৰণে চাগে এডজাষ্ট হৈছে, উম,
হয় এইটোৱে আগতে অসমতে আছিলে নৰ্থ গুৱাহাটীত, উত্তৰ গুৱাহাটীত। তাৰপিছত, মানে ক্লাছ টেন পঢ়ি কেনে তাই গুচি গৈছে নেপালত, তাৰপিছত চাগে এলেভেন টুৱেল্ভ তাৰ পৰাই কৰিছে নেকি নেপালৰ পৰা? তাৰপিছত গুচি গৈছিল, জাপানত।
এই সেইটোৱে সেইকাৰণে তাই মানে এডজাষ্ট হৈছে। যিহেতু অলৰেডি তেওঁ, তাই ওলাই লগ ন'। আমি মানে, ইমান সাহস নহয়, মোৰ লগৰ এজনীৰো বায়েকে দুবছৰৰ কাৰণে আবু ডাবিত গৈছিল চাকৰি কৰিব, আহিল বাৰু এতিয়া ৰিটাৰ্ণ। উম, অ, তাই অহাই নাছিল মানে, সেই দুবছ এক, এবাৰো যিমান ধৰা তাৰে মাজত আকৌ তাহাঁতৰ ডাঙৰ বাইকজনী বিয়া গ'ল, তাই তেতিয়াও নাহিল।
আচ্ছা।
যিমান দিনৰ কাৰণে ভিজা লৈ গৈছিলে তাই থাক আৰু এইৰ বায়েকৰ বিয়াটো হঠাৎ হ'ল। অ', উপাই নাই বায়েকৰ বিয়াতো আহিব নাপালে তাই।
আচ্ছা।
কিন্তু এতিয়া আহিল বাৰু, এতিয়া ৰিটাৰ্ণ আহিলে।
আচ্ছা তুমি যদি, মানে চান্স পোৱা, কোনোবা কাট্ৰিত যোৱাটো কোনটো কানট্ৰিত যাব মানে, বিচাৰা?
মোৰ আবত আবিয়ে
আবধআবিয়ে ন আচ্ছা মোৰটো ছুইজাৰলেণ্ড
ছুইজাৰলেণ্ডটো বেয়া নহয়।
মানেৰ ইনকামখন জবৰ কাৰণে নহয় মানে, চুইজাৰলণ্ডটো বহুত ধুনীয়া।
অ বহুত ধুনীয়া কিন্তু দেই সেইটো মৌও চাইছিলো।
সেইটোয়ে মানে ৰিচেন্টলি মোৰ কোৱা কোৱা কোৱা তুম নে তুমি ক কোৱা?
মই মানে এই মাজতে ক'ত দেখিলো জাপানৰে দেখিলো নেকি নে কিহৰ আছিলে। জাপানা এই বিল্ডিং এটা দেখিছিলা নে যেতিয়া টুৱেন্টি টু ফ্লৰত থ- থাকি যে মানে তাত তাৰে ওপৰত আকৌ বিল্ডিং আছ- ধৰা আৰু বিষ্মহলা মানয় সেইটো চাইছিলা নে ভিডিঅ'টো।
নাই এইটো বাৰু মই পোৱা নাই কিন্তু
হ জাপানৰ এনেকুৱা টা না ঠাইডোখৰৰ নাম মই নাজানো জাপানৰে হয়। তেওঁ টুৱেণ্টি টু ফ্ল'ৰত আছে হা তলত অলৰেডি টুৱেণ্টি টা ফ্ল'ৰ আছে আ মানে ফ্লেট এটাত টুৱেণ্টি টু ফ্ল' তাৰে ওপ- ফ্ৰৰ আকৌ সেই টুৱেণ্টি টু ফ্ল'ৰ টোত মানে এনেকুৱা এখন চহৰ আছে। য'ত ধৰা আৰু ওখ ওখ বিল্ডিং আছে।
অ আছেতো মানে জাপানত
অ মানে অ তাহাতৰ টেকনলজি ইমান বেছি মানে সেইটোয়ে দেখাইছিল আমাৰ চাগে। ইণ্ডিয়াত ইণ্ডিয়াত চাগে আমাৰ দুহেজাৰ পঞ্চাশ ক'ব ক'ত পঞ্চাশ আশী ত নধৰে হ'ব এইটো পচিবল।
মানে তথাপিও মানে ইণ্ডিয়াই আমাৰ বহুত ট্ৰাই কৰি আছে।
ট্ৰাই কৰি আছে কিন্তু তাহতৰ টেক ন উম তাহাঁতে মানে ম- জাপান আছিল নে চাইনা আছিল মই কন ফিউজ হলো ৰখা। এই দুটাৰে কোনবা এটা আছিল দেই হয় জাপান নহয় চাইনা।
জাপানতটো লিমিট হয়, চাইনাই হ'ব পাৰে চাগে।
অ কাৰণ এই দুখন চহৰে ধৰা মানে হেৰি কানট্ৰি মানে টেকনলজিৰ ক্ষেত্ৰত বহুত আগবঢ়া আছে জাপানতো আছে চাইনাত ত আছে।
উম
জান পাহৰিলো মই একচেউলি পাহৰাটো পাহৰিছোঁ।
একো নাই একো নাই মানে ৰিচেণ্ট আজি মই মোৰ লগৰ বাৰ বিয়াত গৈছিলোঁ। হা ত তাৰ ভিনদেউ মানে জালত দিয়া হৈছে ভিনদেউতো এ তেখেত থাক- কে ছুইজাৰলেণ্ডত
ওক
মই বাৰু ইনষ্টাগ্ৰামত পাইছিলো আগতে। অ বিয়াৰ আগতে পাইছো। ইমান ধুনীয়া জেগা, ইমান ধুনীয়া জেগা মানে মোৰতো আগৰ পৰাই ইচ্ছা আছে চুইজাৰলেণ্ডত যোৱা। ত মই মানে চাই আছো তাৰপিছত বাৰ বিয়াত গ'লো, বহুত বহুত ধুনীয়া বিয়া হৈছে কিন্তু।
হুম,
তাৰপিছত, তেখেতে এতিয়া চুইটজাৰলেণ্ডত গুচি গ'ল এতিয়া ফটো চটো দি আছে আৰু।
উম, উম,
আৰু যাব মন গুচি গৈছে ছুইটজাৰলেণ্ডত।
চাছপট আছে কিন্তু পইচাটোহে নাই মেইন।
মোৰ পাছপৰ্টো নাই।
পাছপোৰ্টতোটো তোমাৰ পোন্ধ পোন্ধৰ দিনত পোন্ধৰ দিনত আহিয়ে যায়।
আহে ন?
অ', পোন্ধৰ দিনত আহি যায়, পোন্ধৰ বিশ দিন মান লাগে।
উম,
তুমি আহ, ধৰি লোৱা আজি এপ্লাই কৰিলা, বুক কৰিলা বুক কৰি কেনে আহ যোনটো ডেটত তোমাৰ শ্লট আছে সেইটো ডেটত মানে এইটো টাইমত গুচি গলা পাৰ্শ্বপৰ্তত অফিচত, চব প্ৰচেছ খিনি কৰাৰ পিছ মানে পোন্ধৰ দিনত, তোমাক পুলিচ ভেৰিফিকেশ্যনত মানে মাটিয়ে দিয়ে। মানে পোন্ধৰ দিনৰ আগে আগে।
উম,
মেইন বস্তু চব ক্লিয়াৰ থাকিলে, অ মা দেউ তাৰ নাম, বা মা দেউতাৰ পান কাৰ্ড চান কাৰ্ডত এইবোৰত মানে, তেতিয়াহ'লে তোমাৰ পুলিচ ভেৰিফিকেশ্বন ধুনীয়াকে হৈ যায়। মোৰতো বাৰু দেউতাৰ কিবা প্ৰব্লেম আছিলে পান কাৰ্ড আধাৰ কাৰ্ডত। মানে পান কাৰ্ডত বেলেগ নাম আছে আধাৰ কাৰ্ডত বেলেগ নাম আছে, মানে চব বেলেগ বেলেগ, পান কাৰ্ডে কমছে কম, কি ক'বা। মানে চব, মিষ্টেক হৈছে আৰতো।
মোৰো, মোৰ মানে, দেউ তাৰ ঠিকে আছে দেউতাৰ পান কাৰ্ড আধাৰ কাৰ্ডত ঠিকে নাম। কিন্তু মোৰ বাৰ্থ চাৰটিপিকেটত বা মোৰ গোটেই ডকুমেনছত বাট দেউতাৰ নামটো আধাৰ কাটত, কটা যায় আৰু।
তাকে।
মাজৰ খিনি মিডিল নেম কাটা হৈছে।
হয়,
ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম ঠিকে থাকে, তেওঁৰ কিন্তু মিডিল নেমটো কাটা যায়। সেইকাৰণে চাগে অলপ প্ৰব্লেম পাম মই পাছত
অ', পাবা পাবা, মানে গৰৰ্মেণ্ট চাকৰি বা কিবা হলে তুমি বহুত, আ কষ্ট পাবা এইটোৰ কাৰণে।
তেওঁৰ নামটো এনে নিপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, মোৰ বাৰ্থ চাৰ্টিফিকেটত আছে নিপেন কোঁৱৰ।
ত' সেই বাৰ্থ চাৰ্টিফিকেট মতে মোৰ গোটেই ধৰা নাইনৰ ফ্রম ফিলাপ হল। টেনৰ ফৰ্ম, ত' সেনেকে গোটেই মেট্ৰিকতো সেনেকে আহিল, দেউতাৰ নাম বা হাই ছেকেডেৰী হওক। ডিগ্ৰী হওক চবতে সেনেকে, পান কাৰ্ড, আধাৰ কাৰ্ডো সেইটোয়ে নাম দিয়া গ'ল, যিহেতু যিহেতু অৰ্জিনেল চা চাৰ্টিফিকেটও সেনেকুৱা আৰু, অ, কিহত আছিল, পান কাৰ্ডত ভোটাৰ কাৰ্ডতো সেনেকে আহিল, চবতে এতিয়া সেইটোয়ে থাকিল। কি গল, মোৰ কাগজ পত্ৰ চবতে কিন্তু তেওঁৰ সেইটোয়ে নাম থাকিল। কিন্তু, আচলতে থাকিব লাগিছিল সেনেকে।
হয়, নাই আহ চেঞ্জ কৰাই ল'ব পাৰা তো।
এতিয়া চেঞ্জ কৰিব গলে হৈছে আৰু
এক কলেজৰ কলেজত যদি কলেজৰ ডকুমেন্টচত যদি তেনেকুৱা আছে দেউ হয়তো দেউতাৰ চেঞ্চ কৰিব লাগিব
উম, সেইয়াইতো দেউতাৰে কৰিব লাগিব কৰিলে
মোৰতো আকৌ অ, কেনেকুৱা উম হম দেউতাৰ নামটো মোৰ চাৰটিফিকেটত আছে কিবা বেলেগ পাপাৰ ডকুমেণ্টত আছে কিবা বেলেগ
উম।
বহুত প্ৰব্লেম হৈ আছে, পাপাক কৈ আছো এফিডেভিট কৰিবৰ কাৰণে কৈ আছো কিন্তু কৰিবই নাছাই কৰিবই খোজা নাই তাৰ কাৰণে মানে বহুত দিগদাৰ হৈ আছে মোৰ
পাছপৰ্ট ওলালেনে তোম
অ পাছপোৰ্ট মোৰ আহি গৈছে ঘৰত আহি গৈছে
অ, অ, কিমান যায় এমাউন্ট
এইটোতো মই বহুত দিন হ'লতো ফিফটিন হাড্ৰেড মান গৈছ চে নিদিয়ে মানে ইমান মন বেছি বেছি নহ যায় পেজ, পেজ লৈ ডিপেণ্ড কৰে তুমি কিমান পেজৰ ব তেনেকুৱা মানে ডিপেণ্ড কৰে, অহ।
অ।
মোৰতো বা কিমান পেজৰ আছিলে মই সেইতোৱে পাহৰি গলো বহুত আগতে বনাইছিলোতো দুই হেজাৰ উম দুহেজাৰ তেইশত বনাইছো চাগে মই।
অ মোৰ দাদাই বনাইছে চাই লওঁ মোৰখন, তাৰ তাতো সেই একেই দেউতাৰ নাম উম, আদাৰ চেন্স আছে তাৰ তাতেও কিন্তু তাৰ বৰ বিশষটো প্ৰব্লেম হোৱা নাছিল, ঠিকেই বিছনাখন ওলাইছে আৰু।
দিলে হল পাঁচশ টকা এটা দি আহিলে আৰু একো নহয় ন
অ।
উ
হে, নামটো
অ পইচা- চইচা দি হ'লে মানে ইমান প্ৰব্লেম নাই
অ, উম। সেইতোৱে
আৰু
ওলাই মইও ওলাই ল'ব লাগিব যেতিয়া টাইম মানে পাওঁ আৰু মই পি আৰ চিও এপ্লাই কৰিছোঁ, মোৰ তিনিবাৰমান পি আৰ চিখন কেনচেলেই হই থাকিল
হয় নেকি?
মানে পুলিচ ভেৰিফিকেচন লৈকে যাই, ঠিকেই যায় তাৰ পাছ চব হেৰিট কেনচেল হয় ডি চি কৰ্টত কেনচেল হয়
আট্চা ডিচি ক'ৰ্টট কেনচেল হয় ন তুমি মানে এটা আ আ আহ উকিল ধৰিব লাগিব তেখেতে মানে কৰি দিব গোটেই কাম
তাৰ পাছত প্ৰথম সেইবাৰ ডিচি ক'ৰ্টত কেনচেল হল ছেকেণ্ড বাৰ আকৌ আমাৰ মৌজা পৰে উলুবাৰীত উলুবাৰীত কেনচেল হ'ল
থাৰ্ডবাৰ ডি চি কৰ্ট উলুবাৰীত চব পাছ হ'ল ৰেভিনিউ অফিচত, হা হ'ল কেনচেল হল, লাষ্টত এতিয়া মই এপ্লাই নওঁ।
পি আৰ চি খনটো লাগে গৰমেণ্ট জব